হেল্ল'।
এতিয়া শুনিছানে? হেল্ল'।
হে হেল্ল'।
শুনি আছানে নাই?
নাই, তোমাৰ আৱাজ আহা নাই।
মইতো পাই আছোঁ। হেল্ল'! হেল্ল'!
হেল্ল'!
অহ।
হেল্ল'!
মই শুনি আছোঁ।
হেল্ল'!
নেটৱৰ্কৰ তোমাৰ প্ৰৱলেম হৈছে জানানে। তোমালে মেছেজো যোৱা নাই আনকি। হেল্ল'!
হেল্ল'!
শুনি আছানে নাই?
মানে অ', শুনা পাই আছো মানে তেনেকুৱা কি অৱস্থা হৈছে জানানে? তোমাৰ আৱাজটো মানে বহুত ফাঁচি ফাঁচি আহি আছে। মানে আহে-নাহে, আহে-নাহে। তেনেকুৱা হৈ আছে। মোৰ আৱাজটো কি ঠিক গৈ আছে তোমাৰ তাত। কিন্তু তোমাৰ আৱাজটো মোৰ তাত আহা নাই। মানে মাজে মাজে আহে। কাটি-কাটি আহে, তেনেকুৱা হৈ আছে।
এতিয়া আহিছে?
হেল্ল'!
এতিয়া আহিছে নে? এতিয়া আহিছে? এতিয়া আহিছে নাই?
হেল্ল'!
এতিয়া আহিছে নাই? শুনি আছানে?
হেল্ল'!